হেল্ল'!
কি খবৰ? এ ভালে, কি কৰি আছা তুমি?
অঁ মই এ এনেই বহি আছিলো, এ ৰিল চাই আছিলো। এ অলপ- তুমি কি কৰি আছা?
এই মইয়ো বহি আছোঁ।
অঁ হয় নেকি, ভাত চাত খালানে?
এ নাই নাই, ইমান গৰম দিছে নহয়।
উম উম হয়, এতিয়াতো আমাৰ ইয়াতে বৰষুণ দি আছে। আমাৰ ইয়াত উম উম হয় ইয়াতে বৰষুণ দি আছে।
সি দিব চাগে
অ দিব চাগে সেইফালে আমাৰ মানে তোমাৰ শ্বিলং চাইদ পৰে ন অলপ
অ আচ্ছা আচ্ছা সেইকাৰণে অ আৰু সেইফালে বেছি কে দিয়েও এনেও বৰষুণ পানী চানী হৈছে নেকি হে
পানী তোমাৰ অ এতিয়াতো বৰষুণ জোৰকে দিলেতো বানপানীয়ে হৈ যাব।
এ তুমি আৰু পাহাৰত থাকা আৰু বেছি হ'ব।
উম হয় তাকে আ কি বনালা আজি
এই ভাত দালি
অ ভাত দালি আৰু আলু পিটিকা অ আজি আলু পিটিকা লগত খাবা
অ এই গৰম দিনত খাব মন নাযায় ন সেই সেইবিলাক সেইকাৰণেই বাদ
অ অ হয় হয় ঠিকে কলা উম খাবও মন নাযায় মই তোমাৰ এতিয়াতো এই বনাও কি কয় তোমাৰ চয়াবিনৰ চব্জি বনাম।
অ আচ্ছা আচ্ছা চাহ খালা।
খোৱাচোন চয়াবিন খোৱা নে অ ভাল লাগে কিন্তু উম কেনেকুৱা বনোৱা এনে তুমি
এই মই ফাষ্ট ফাৰ্ষ্টত এই একদম চয়বিন টো ফ্ৰাই কৰি লওঁ তাৰপিছত আলু ফ্ৰাই কৰি কিনে তাতে অলপ পিয়াঁজ ফ্ৰাই কৰি কিনে তাতে মছলা চচলা দি কেনে তাতে আৰু চয়াবিন দি কেনে পানী দি দিও
অ হয় নিকি সেনেকুৱা বনোৱা অ ভালে লাগে এনেকুৱা মচলা চছলা অ চাহ খালো চাহতো তোমাৰ এই গধূলিয়ে খালো
অ আচ্ছা আচ্ছা কিহে দি খালা
মই চাহ বিস্কুট খাইছোঁ চাহ বিস্কুট এইটোয়ে খালো আৰু আজি একো খোৱা নাই
পুুৰী খালে বেছি ভাল লাগিব।
অ অ হয় পুখুৰী মানে এতিয়া তোমাৰ বৰষুণ দি আছে এতিয়া অলপ দেৰিয়ে হ'ল মানে দিয়াত
অ আচ্ছা আচ্ছা অ এই আমাৰ এইফালেও দিব একদম ক'লা ক'লা কৰি দিছে একদম
অ অ হয় নিকি অ দিব চাগে এতিয়াতো
উম সেইটোৱেতো
উম উম হয়
বাকী ক'ৰবাত ফুৰিব গৈছা নে নাই
এতিয়াতো ফুৰিব চুৰিব যোৱা নাই এ মই তোমাৰ এন চি চিৰ ৰ ফটোবোৰ চাই আছিলো ইমান মনত পৰি আছে এতিয়া এই আমি যে তোমাৰ এ বৰপেটাত গৈছিলো যে
অ ইমান ভাল লাগিছে ন ৰাতিপুৱা ৰাতিপুৱা উঠিব লাগে বা
হয় তোমাৰ এই ৰাতিপুৱা ইমান কুঁৱলি হৈ ছিল ন তোমাৰ এই বৰপেটাত ইমান ঠাণ্ডা উম উম হয় আৰু তোমাৰ এই তোমালোকতো আৰু ৰানিং কৰিব গৈছিলা মইতো যোৱাই না- ছিলো যে চিক পাতি হৈ কিনা সেইকাৰণে উম কি কয় অ ভাল লাগিছিল বহুত ভাল লাগিছিল কিন্তু অ আৰু তোমাৰ এই যে উম উম হয় তোমাৰ এনেকা মানে বেমাৰ চেমাৰ হৈ আছিলে আৰ কিমান কি কি ঘটনাও হ'ল ন সেইটোত মানে আমাৰ এ একো কেমন কেম্পত এনেকুৱা হোৱা নাছি
আৰু এই এইটোত মানে বেছিকে হৈছে চবকে মইতো লৈয়ে গৈ আছো হস্পিতেল হস্পিতেল বা
উম উম হয় তাকে চবেই বেমাৰ মই নাই খুৱা বগৰী কিয়
আছিল। মইতো খাইছিলো বগৰী বহু টেষ্টি আছিলে।
অ, হয় নেকি? অ, বগৰী মই খুৱাই কেঁচা আছিল যে সেইকাণে খোৱা নাই।
পকাকেইটা আছিল নহয় ওপৰত, পাৰি পাৰি খাইছো আমি।
অ, হয় নেকি? মই তোমাৰ এই মই খুৱাই নাই মই কেঁচা কেঁচাই দেখে দেখ দেখিছিলো আৰু মোৰ মন যোৱা নাই। কাৰ লগত খাইছিলো?
নহ'লে এই কি ক
অ অ অ। হয় হয়। ঠিকে কলা। এইটো তোমাৰ এক ঠাণ্ডাত খাবই নালাগে। সেইকাৰণে মই খোৱা নাই, ঠাণ্ডা বুলি খোৱা নাই আৰু ডিঙি চিঙি বিষাই যায় ন বগৰী খালে অলপ কাহ হম হম, হয়, কাহ হৈ যায়। উম উম।
আৰু এটা মই কেম্পত গৈছিলো হা। তাতে নহয় জলপাইৰ গছ আছিলে জল পাই চিঙি খাইছিলো। জানা না?
অ, হয় নেকি? কেনেকুৱা মানে জলপাই? পকা পকা আছিল নে কেঁচা?
কেচা কেঁচাই আছিলে। মেমে আৰু কৈছে চিঙা বুলি, নিমখ দি খাইছো আমি।
অ অ। ভাল লাগে মানে জলফাইটো মানে তোমাৰ এই বেছি যে এ অলপ গলি যায় যে মানে সেনে হৈ যায় নে? বইল চইল কৰিলে। উম, সেইটো বেছি ভাল লাগে মানে। এনেতো
আৰু আচাৰো ভাল লাগে।
উম, কেঁচাটো অলপ খা ব নোৱাৰি আৰু মানে কেনেকুৱা জিভা তেটো হৈ যায়, উম উম হয় মোৰ
আৰু এটা দুটা নহয় পাঁচটা মান গাছ গছ আছিলে।
হয় নেকি?
ছিঙি কেনে খালো বা বহুত টেষ্টি লাগিছে।
উম, বৰ ভাল লাগিলে। এন চি চিৰ কেম্প বোৰ বৰ মজা আ।
আৰু ফাৰ্ষ্ট টাইম মানে ছিঙি কেনে খালো ন। ইমান ভাল লাগিল কেতিয়াও লাইফত কেতিয়াও দেখাও নাছিলো গছটো।
অ, তুমি দেখা নাই নেকি জলপাইৰ গছ?
জলপাই গছ দেখা নাছিলো মই।
অ, হয় নেকি? অ, কি ওচৰতে আছিল নেকি চিঙি খালানে?
অ, ওচৰতে। এই ফিল্ড খন যে, ফিল্ড খনৰ চাইডতে আছিলে ৱেষ্ট বেংগলত, ইয়াতে নহয়।
অ, হয় নেকি? নহয় মানে তোমাৰ গছতো বহুত ডাঙৰ থাকে কিন্তু।
অ, আৰু তলতো লাগা আছিল ন। পাৰি পাৰি পাৰি খাইছে।
অ অ, হয় নেকি? ভাল লাগে কিন্তু ন, টেঙা থাকেতো বচ আনি কিনে খালে আৰু ভাল লাগে।
অ', নিমখ চিমখ দি কেনে একদম। মই আৰু চাট মছলা লৈ গৈছিলো ন, সেইটো দি খালো আমি।
অ' হয় নেকি? ই মজা লাগে কিন্তু এনেকুৱা চাট মছলা দি কিনা। আৰু এইটোৱে কেম্পত যে উম, হয়। কেম্পত যে কিবা কিবি চিন জো বনাই কিনে খাইছিলো যে কিবা এ দি কিনে মিক্স কৰি কিনা ভাল লাগিছিল কিন্তু সেইবোৰ খাই কিনা।
সম্ভৱ বনাই কেনে খাইছো, সেইটো নাখালে কেম্প কেম্পে নালাগে জানানা?
অ' তাকে কেম্প কেম্পে নালাগে, মানে সেইবোৰ খালে আৰু মজা লাগে কিন্তু ন। তেতিয়া মানে ইনজয় কৰিব পাৰি। খাই কিনে ডান্স চান্সো কৰো যে মজা লাগে।
উম, তুমি গেম চেম খেলিছা নে নাই কেম্পত?
কেম্পত মানে গেম কি গেমটো সেনকা খেলা নাই, এবাৰেই খেলিছিলো।
অ', এই মই জিকিছো মই টিম বনাইছিলো ফাৰ্ষ্ট থলোমিনাতা না, উম তাকৌ ফওৱাৰত খেলিছিলো।
অ' অ' ভাল লাগে কিন্তু টগ অফ ওৱাৰ। সেইটোত মানে তোমাৰ অলপ হেইত থাকে ষ্ট্ৰেন্ লাগে না সেই সেইবোৰত মানে বহুত মানুহ উম। অ' অ' অ' অ', মনত পৰিল অ' খেলিছিলা অ'। তেতিয়া মই তাতে নাছিলো মানে মই মই মানে তেতিয়া লগ হতৰ লগত লুডু খেলি আছিলো তেতিয়া ইমান মানে মই চোৱাই নাই।
অ' আচ্ছা সেইকাৰণে গম পোৱা নাই তুমি।
উম, উম, হয়, হয় তোমাৰ ভাল লাগিল উম, উম।
তিয়া আৰু আৰু অলপ থাকিব লাগিছিল ন টাইম আমাৰ আৰু ভাল লাগিল
অ' অ' হয়, এতিয়াতো আৰু থাকিলে ভাল লাগিলে হয়। উম তাকে, এই ভাবিলেই
উম, আৰু এতিয়া কেমবোৰতো বাপৰে ইমান জলি ইট এতিয়া মই জানা আমাৰ গলিত মই গৈছো বাহিৰত ন ওলাই কিনে এই মই এই ছিক্স তিৰ এইটো চাইছো মই বাছটো চাইছো জানা।
কি চাইছিলা বাচটো ছিক্সটিৰ?
অ'।
হয় নিকি মানে কিয়, কিহত গৈ আছে?
এই চিক্সটি চামৰ বাছটো চাইছিলো মই। এই চাগে নাৰেংগী কেম্প হৈ আছে ন তাৰ পৰা ওলাইছে চাগে।
অ' অ' হয় নিকি তোমাৰ এবাৰতো মানে বহুত মানে এ মানে ইমান জল্দি লৈ গল ন সোনকালে লৈ গৈছে এইবাৰ উম উম হয় উম আমাৰ টাইমত মানে সেনেকুৱা নাছিল
উম এহতৰ চাগে বেছি কম্পিটিশ্যনো হোৱা নাই চাগে
উম উম বেছি হোৱা নাই আৰু তোমাৰ ইমান ঠাণ্ডা জাগাত লৈ গৈছে আমাকতো ইমান যোৰহাট টত ইমান গৰমত যোৰহাটত
গৰমত বাপৰে পুৰি গৈছে মানুহ বিলাক
উম উম হয় তে তোমাৰ গৰমত কেনেকা কৰাইছে যোৰহাটত আমিতো তোমাৰ যোৱা বছৰতো সেনেকুৱাই যৰ যোৰহাটত যায়কিনে কেনেকা গৰমত কৰিছিলো এবাৰেই এনেকুৱা হল
সেটোয়েতো কলা পৰি গৈছো আমি বাপৰে।
উম উম তাকে কলা আৰু এই গৰমত তোমাৰ ড্ৰিল কৰাটো আৰু মানে সেই হৈ যায় যে, উম মাথা চাথা ঘূৰাই।
ঠাণ্ডা জাগা।
অ' আৰু চোৱানা তোমাৰ গৰমত চুইমিং কৰি কিনে
তে'।
উম চুইমিং কৰি আকৌ মানে এনেকা হয় যে যে তোমাৰ ৰ'দতো আৰু ঠাণ্ডাত মানে পানীত সোমাই কিনে মই ৰদত সেনেকা কৰি পুৰা কলা পুৰা কলা হৈ গৈছিলো যে ইমান কলা
আৰু গা বেয়া হয় ন এনেকুৱা পুৰা বেছিকে হলে
গা বেয়া হৈ যায় সেনকা তোমাৰ এই লেকিন কিন্তু মানে ভাল লাগিল মানে তোমাৰ এ
অ এহঁতৰ কিন্তু ইমান জল্দি হৈ গ'ল ন মো ভৰষাই হোৱা নাই ইহঁতৰ ইমান জল্দি গৈও পালে ইহঁতে ইমান
উম-উম! হয় আৰু এতিয়াতো তোমাৰ এই উম! এবাৰতো তুমি লণাৱালাত গৈছে ন। লণাৱালা এবাৰ মানে তোমাৰ কি হৈছে পুৰা বানপানী হৈছে।
অঁ!
মানে পুৰা এই তোমাৰ পানীত টো মানে সাগৰৰ
আৰু সেইটো ইমান ঠাণ্ডা জেগা কিয় হয় সেইটোত?
উম ঠাণ্ডা জেগা। এই তোমাৰ এই জেগাটোৱে মানে ঠাণ্ডা হয় এইটো।
বাপৰে এইফালে ইমান গৰম দিছে। ইয়াতেতো বাপৰে ৰাতি বৰষুণ দিয়ে তাৰপিছত আকৌ ইমান গৰম দিয়ে বাপৰে বাপ। মই ৰাতিপুৱা দোকান খুলিব গ'লে বাপ বাপৰে যি গৰম লাগে মোৰ। অহ সেইটোৱেতো আৰু মানে বৰফ পৰি আছে এনেকুৱা ইমান ঠাণ্ডা আছে নেকি জেগাটো? মানে চাই কেনে লাগিছে এইটো চেৰাপুঞ্জি হয় নেকি এনেকুৱা?
অঁ-অঁ! হয়-হয়। সেনেকুৱাই লাগি আছে কিন্তু।
বৰষুণ-বৰষুণ বাপৰে এনেকুৱা যাবা জাগা চালে ভাল লাগে যাব মন যায়।
অঁ! যাব মন যায় মোৰো যাব মন যায় আপুনি যাব উম-উম। হয়। আমিয়ে যাব নোৱাৰিলো আৰু সেইটোৱেই আৰু সেইটোৱেই আৰু এটা ৰৈ গ'ল আৰু আশা আছিল আৰু যোৱাতো। উম দুখ থাকি গ'ল এইটোৱে। উম সেইটোত যাব বৰ আশা আশা আছিল ন কিন্তু এই অঁ সেইটো উম লাকৰ-লাকৰ ওপৰতো আছে তোমাৰ। সেইটোও হয় ন? উম-উম! আমাৰ টাইমত সেনেকুৱা নাছিল যে সেইকাৰণে।
বাপৰে আমাৰ টাইমতো একদম পলিটিক্সয়ে বাপৰে বাপ। ক'বই নোৱাৰি আৰু।
উম! আমি আৰু ইমান কষ্ট কৰি কিনেও নহ'ল আৰু হ'লেও মানে হ'লেও মানে কেম্পবোৰ পালোঁ ন ভাল-ভাল সেইটোৱে আৰু।
অ! কৰিলো আৰু কৰাটো আৰু হ'ল। ইমান ভাবি নাথাকোঁ আৰু কি যি হ'ল-হ'ল আৰু। চাৰ্টিফিকেটটো দিয়া নাই চোন এতিয়া।
অ! দিব চাগে চাৰ্টিফিকেটটো।
কি কৰিছা তাতে দিবনে নাই সি সুধিছিলা নিকি আজি?
দিব চাগে মই এই সুধিছিলো মানে দিব মানে কৈছে দিব এতিয়া দিলেতো জনাব বুলি কৈছে। নটিচটো দিবই ন। দিলেতো এনেই জনাবই এতিয়াতো দিলে দিব আৰু ইমান সোধা নাই আৰু ছাৰক। আৰু তোমাৰ এই চাৰ চাৰবোৰ মানে এতিয়া নতুন-নতুন আহিছে ন আগৰ ছাৰ নাই যে। উম-উম! হয়-হয়, সেইকাৰণে নতুন ছাৰ আহিছে এতিয়া। এতিয়াতো তোমাৰ বহুত মানে নতুন বেলেগ-বেলেগ এ জাগাৰ
উম! আৰু বাহিৰৰ কেৰেলা সেইফালে নেকি ইমান টিকলো-টিকলো চাৰবিলাক?
উম! হয়-হয়, সেইটোৱে।
গোটেই চেঞ্জ হৈ গল গোটেই এটাও নহয় গোটেই চেঞ্জ হৈছে।
হয় ঠিকেই কলা উম। ঠিক আছে দিয়া হা ভাল লাগিল দিয়া কথা পাতি। উম উম। অ অ দিয়া।